অ নমস্কাৰ।
হয় দাদা নমস্কাৰ দেই।
আহ কি খবৰ?
আছো দিয়ক আপোনালোকৰ আশীৰ্বাদত মানে আছো দিয়ক।
দিয়ক দিয়ক দিয়ক বহুত ভাল দিয়ক। ভালে আছো আহ। খোৱা বোৱা কৰিলোঁ পিছে খেতি বাতি কি চলি আছে, আপোনাৰ?
বিশেষকে মানে কি হৈছে আমাৰ ইয়াত মানে এতিয়া মানে অকমান মানে অৱস্থা মানে ইমান ভাল নহয় বুজিছে।
হয় হয়।
কি হৈছে যিটো মাথাউৰি আছে আমাৰ ঘৰৰ কাষতদি যিটো মাথাউৰি গৈছে তাত মানে কি হৈছে। এটা আপোনাৰ মানে এ কালভাৰ এটা আছে দেই কালভাৰটো আপোনাৰ যোৱা। কালি কি হৈছে তাৰ পৰা নিগৰি নিগৰি মানে পানী মানে অহা দেখা পোৱা গৈছে আজি কি কৰিছে গাঁৱৰ সকলো ৰাইজে। মিলি সেই কালভাৰটো মানে আপোনাৰ কি কৰিছে এয়া অলপ মানে মাটি ভৰাই পেলাই আমি বস্তা দি পেলাই আমি মানে গোটেই খিনিোনে ব বা চা দি পেলাই আমি মানে পানীটো অকমান ৰখাবলৈ চেষ্টা কৰিছিলো যিহেতু তাৰ পিছতো মানে আমি সফল হ'বলৈ মানে নোৱাৰিলোঁ বুজিছে মানে।
অ সেইটো এতিয়া বুজিছে এইটো প্ৰাকৃতিক ভাৱে এইটো প্ৰাক- খেতি কৰি এটা নিয়ম হ দিয়কচোন।
হয় হয়। এতিয়া আপোনাৰ কি হৈছে পথাৰত আপোনাৰ কি হৈছে পানীয়ে আপোনাৰ মানে ভৰি গৈছে গৈ বুজিছে তেতিয়া মানে। কি হ'ব কি নহয় উপায় নোহোৱা হৈছে।
হয়।
আপুনি খেতি কৰিছে?
মই খেতি কৰিছো সাত বিঘা মান এবাৰ কৰিছো বেছি নাই কৰা।
সাত বিঘা ন?
হয় তিয় কৰিছো ভেন্দি কৰিছো। আমাৰ এইফালে পানীটো কম হয় কেতিয়াবা কেতিয়াবা দুহেজাৰ দুই চনত যে হৈছিলে এটা বানপানী বুজিছে এই তেতিয়াবা সেইটো বানপানীত আমাৰ এইফালে পানী হৈছিলে। তাৰপিছত মাজতে অলপমান উঠি ছিলে কিন্তু আৰু নাই হোৱা আমাৰ এইফালে অলপ কম পৰিমাণে হয় আপোনালোকৰ খে
হয় হয়। এতিয়া তাকে এতিয়া কি কৰিম বুলি ভাবিছে এয়া খেতি বাতিৰ উপৰিও আপুনি মানে কি কিবা বেলেগ ব্যৱসায় কৰেনে?
হয় হয় মই এই সন্ধিয়া হলে মোৰ দোকান খনত অলপান সময় পালে কেতিয়াবা পকৰা চকৰা বেচো। গাঁৱৰ যিবিলাক যুৱক যুৱতী আছে সিহঁত আহে। দোকানলৈ, আহি পালে আৰু খাই যায়হি।
নাই নাই ঠিকে আছে ভাল প্ৰদেশ বা ভাল পদক্ষেপ লৈছে ভাল পদক্ষেপ
হয়।
হয় মই আপোনাৰ কি আৰু বাহিৰত তেনেকুৱা একো মানে আপোনাৰ ব্যৱসায় মানে কি? মানে আপোনাৰ খেতি বাতিৰ দিনত খেতি বাতিত ব্যস্ত থাকো নহলে আপোনাৰ কি কৰো এ ফেৰিয়ালা কামকে কৰো মানে খাৰুমণি
সেইবোৰকে বিক্ৰী কৰো আৰু চাইকেলতে লৈ যাও আৰু গাঁৱতে ঘূৰো। সেইবোৰতো আপোনাৰ বাৰু টকা পইচা আছে বাৰু তেও মানে আপোনাৰ কষ্ট হয় কাৰণ বহুত কেইখন গাও আপুনি ঘুৰিব লাগে ন সেইবোৰ লৈ পেলাই লে এই ৰ'দ বৰষুণ আপোনাৰ মানে একো চিন চাপ নাই আপোনাৰ বস্তু বাহনি বিলাকো আপোনাৰ ওজন থাকে দিয়কচোন সেইবোৰ আপোনাৰ লৈ পেলাই চাইকেলত লৈ এতিয়া চাওক আমাৰ এতিয়া গাড়ী এখন লাগে এতিয়া তেনেকে আপোনাৰ মানে সৰু আপোনাৰ যি আপোনাৰ বাইক আছে ন সেই বাইক এখন কিনাও আপোনাৰ সম্ভৱ নহয় যিহেতু আমি দুখীয়া মানুহ। তাকে মানে এইবাৰ কি ভাবিছোঁ ভঁৰালৰ ধানকেইটা বি বিক্ৰী কৰি পেলাই এখন ল'ম বুলি ভাবিছোঁ। কি হয় অ এতিয়া ল'ম বুলি ভাবোতে এতিয়া মানে কি হ'ল আপোনাৰ দেখা দিলেই নহয় এতিয়া বানপানীৰ সমস্যাটোৱে। বুজিছে হয়। এতিয়া মানে কি কৰিম কি নকৰিম মানে উপায় নোহোৱা হৈছে বুজিছে। তাতে মানে গৰমটোয়েও মানে আপোনাৰ বিধি পখালি দি দিছে। গৰমটো জানেই কেনেকুৱা উত্তাপ কেনেকুৱা বৃদ্ধি হৈছে যোৱা যোৱাকালি আপোনাৰ কি হ'ল জানেনে?
কি হ'ল?
নিউজত পাইছে চাগে আপুনি বাতৰি কাকতত পোৱা নাই বাতৰি কাকতত দিছেতো।
কোনটো খবৰ?
হা?
কোনটো খবৰ?
বাতৰি কাকতত মানে কি মানে আমাৰ ইয়াত আপোনাৰ ষাঠি বছৰ আশী বছৰ আগৰ ক্ষমা কৰিব আশী বছৰ পুৰণি মানে এডাল আপোনাৰ গছ এডাল মানে আমাৰ কি হৈছে শিল শিমলু গছ
অ অ পাইছো পাইছো।
হয় হয় সেই আশী বছৰীয়া গছ ডাল আপোনাৰ মানে কি হৈছে যোৱ কালি এ মানে আমাৰ পথাৰৰ মাজত পেলাই এ মানে ৰাস্তা মানে নতুনকে মানে আহিছে দেই সেইবাবে ঠিকাদাৰ কলে আপোনাৰ কি কৰিছে ৰাস্তাটো মানে কাৰণে তেওঁলোকে মানে আপোনাৰ কি কৈছে আমাৰ যিডাল আমাৰ গাঁৱৰ ভিতৰত আপোনাৰ যিডাল পুৰণা গছডাল। সেই গছডাল মানে তেওঁলোকে মানে কি কৰিছে এ কাটিবৰ কাৰণে জোৰ জোৰদাৰ কৰি আছে দেই। তাক কি হ'ল গাঁৱৰ ৰাইজ সকলোৱে গৈ পেলাই মানে আমি তাত গৈ পেলাই মানে অলপ অকমান হুলস্থুল পৰিৱেশ ত তটা মানে গঢ় দিলো। য যাৰ ফলত তেওঁলোকে কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ আৰক্ষী চাৰক্ষী আহি পেলাই আপোনাৰ মানে আমাক মানে প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ চেষ্টা কৰিছে। এতিয়া এতিয়া আমাৰ আমি এতিয়া সৰু সুৰা মানুহ হয়। শুনিছে অ আমি এতিয়া সৰু সুৰা মানুহ আমিনো এতিয়াানো আম আমাৰ কথাানো এতিয়া কোনেনো শুনিব এতিয়া মানে কি হৈছে হয় এতিয়া গছডাল তেওঁলোকে কাটিছে। যাৰ ফলত আমাৰ গাঁৱৰ ওপৰত মানে ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে। যেনেকে চাওক আমি এতিয়া বহাগ বিহুৰ সময়ত আমি কি কৰো সকলো গাঁওৰ ৰাইজে আমাৰ সাতখন গাও মিলি পেলাই আমি সেই গছডালৰ তলতে বুজিছে চাওক সাতখন গাঁও মিলি চাওক তেনেহ'লে কিমান মানুহ হ'ব সাতখন গাঁওৰ হয় হয় হয় হয় সাতখন গাঁৱৰ ৰাইজ মিলি পেলাই মানে আমি কি কৰো তাত আমি মানে বহাগ বিহু দিনাখন আমি মানে এ এখনি মুকলি বিহু আমি আয়োজন কৰো দেই। ত সেই বিহু আপোনাৰ যি সমিতিখন আছে। যে সমিতি খনত মানে ময়ো মানে আপোনাৰ জড়িত হৈ আছো, স্বতঃস্ফতভাৱে বুজিছে
বুজিছো বুজিছো
সেইবাবে এতিয়া কি হৈছে আপোনাৰ মানে, এতিয়া কি হৈছে অহা বছৰ পৰা আমি তনেকে মানে বিহু উজাপন কৰিবলৈ আমাৰ অকমান অসুবিধা হব কাৰণ চাওঁক হেই গচ ডাল আমাৰ ককাৰ আজো ককাৰ দিনৰে গছ আছিলে বোলে। আশী বছৰতকৈ অধিক হ'লেও কম নহয় বুজিছে মানে মোৰ অলপ চাগে ভুল হৈছে জনাত
হয়
আহ ককাহঁতে গম পাব, ককাহঁতক সুধিলে এ তেওঁলোকে ক ক'ব বাৰু
অ অ অতীতৰ মানুহে এই কথাটো আচলতে গম পাবই আচল এইটো যদি পঁচাশী বছৰ হৈছে হয় আমাৰ মানে জন্ম নোহোৱা আগতে।
হয় হয় আশী বছৰতকে আপোনাৰ আশী বছৰতকে অধিক হ'ব মানে অধিক বুলি কৈছো কিয় আমি মানে গছডালৰ কোনো মানে, হয় আচলতে আমাক ককাহঁতেও নাজানে যে সেই গ গছডাল আপোনাৰ আচল আপোনাৰ বয়স কিমান?
অ হয় নেকি?
তাহতেও বোলে জন্ম পৰাই বোলে গছডাল দেখি আহিছিলে। তেতিয়া ইমান বিহত নাছিলে বাৰু অলপ সৰু আছিলে, অ তেতিয়া পৰা ককা তাৰ মানে নাই ককাহঁতৰ দিনৰ পৰাই মানে টা সেই গছডালা বিহুতে গছডালা তলিতে মানে মুকলি বিহু আয়োজন কৰা হয়। এতিয়া চাওক মানে বিহু বুলি ক'লে কি হয় আপোনাৰ সাধাৰণ সাধাৰণতে আহ আচলতে মুকলি বিহু বুলি ক'লে আপোনাৰ গছৰ তলতে তো আপোনাৰ যে বিহু মৰা আমাৰ অসমীয়া পৰম্পৰা আছে ন
হয়
গাঁৱৰ ডেকা ডেকা গাভৰু সকলোৱে মিলি পেলেচোন আমি বিহুৰ দিনাখন আমি গছৰ তলতে আমি সকলোৱে আমি আহ উ বিহু মাৰো আমি সকলোৱে আমি গছক আমি সেৱা কৰো সেৱা কৰি আমি সকলোৱে আনন্দ ফূৰ্তি কৰো আমি খেল ধেমালি পাতো
ইমান নাগাত
আমাৰ অসমীয়া সমাজ টো সমাজখন আপোনাৰ ইয়া বহুলকে যিদৰে আপোনাৰ জড়িত আচলতে বিহু নহ'লে আমাৰ যে অসমীয়া সমাজ, যেনেকে নহ গঢ় লৈ নুঠে ঠিক সেইদৰে মানে আমাৰ কি হৈছে আপোনাৰ, এ হয় হয় ঠিক সেই আপোনাৰ, হয় হয় গছ গছনি নহলেও আমাৰ নহয় হয়,
হয়
এতিয়া সেয়া সেইবাবে মানে কি হৈছে কাটাৰ ফলত আপোনাৰ বৃহৎ অসুবিধা হৈছে বুজিছে আমি মানে কি কৰো উফ্, সন্ধিয়া সময়ত বা পুৱা ভাগত বা দুপৰীয়া ভাগত যেতিয়া আমি গৰু চৰাব যাওঁ তেতিয়া আমি সকলোৱে কি কৰো আমি গছ গছৰ তলতে আমি আশ্ৰয়, লওঁ আমি সকলোৱে গছডালৰ তলতে আমি মানে সকলোৱে অলপ আ আহ ডেকা আমি যিসকল আমি গ গৰু চৰাবোৰ যাওঁ ন সেই সকলে আমি কি কৰো আমি আহ গছৰ তলতে আমি বহো বহি লৈ আমি কথা পাতো আমি সকলোৱে নিজৰ মনৰ কথা আমি মানে তাত মানে গছডালৰ তলতে আমি মানে সকলোৱে মানে কি কৰো আমি আলোচনা কৰো আৰু, কেনেকে কি কৰিব পাৰোঁ এতিয়া চুন সেই পৰিৱেশটো এতিয়া নোৱা হৈ গল গছৰ ডাল কা
নাই নাই আজিকালিতো সেইটো পৰিবেশ নহয় আৰু, এ গছ ডাল থকাহেতেন এতিয়া সকলোৰে এটা এটা মনোৰঞ্জন হৈ থাকা হ'লে হেঁতেন।
হয় হয় এতিয়া আপুনি চাব আপুনি গছডাল কাটিছে বাৰু পুৰণি গছ বেয়া লাগিছে কাটাৰ ফলত কিন্তু আপুনি আপোনালোকে চাব গছডাল যিসকল গছডাল কাটিছে তেওঁলোকে আচলতে তাৰ বেলেগ বিকল বিকল্প আপোনাৰ ব্যৱস্থাও তেওঁলোকে হাতত ল'ব পাৰিলেহেতেন যিহেতু আজিকালি যি আপুনি আপোনাৰ যা যন্ত্ৰ আপোনাৰ মানে উদ্ভৱ হৈছে তাৰ ফলত আপোনাৰ মানে প্ৰকলল্পৰ আপোনাৰ বৃহৎ চিন্তা কৰিব পাৰিলেহেঁতেন তেওঁলোকে এতিয়া আপুনি চাওক বাহিৰৰ আপুনি যিবিলাক আপোনাৰ দেশ বিদেশ আছে তাত আপোনাৰ কি কৰে গছ গছনিবোৰ আপোনাৰ নেকাটে কিন্তু দেই তেওঁলোকে আচলতে গছ গছনি আচলতে পৰিৱেশটো তাৰ পৰিৱেশটো তেওঁলোকে সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকে বৃহৎ চেষ্টা কৰে তেওঁলোকে কিদৰে পৰিৱেশটো মানে সংৰক্ষণ কৈ ৰাখিব পাৰি, এতিয়াতো না যি যা যন্ত্ৰ ওলাইছে তাৰ ফলত তেওঁলোকে কি ভাবে যে গছডাল কাটিব লাগে বাছ সেইটোৱে, তেওঁলোকে একো কষ্ট নহয় ন আজালি পাঁচ মিনিটত আপোনাৰ মানে কি হয়াৰ পা‍ঁচডাল ডাঙৰ ডাঙৰ বৃহৎ গছ আপোনাৰ কাটি দিব পৰা
হয় হয়, সেইটোতো আজিকালি যিটো বৈদ্যুতিক বিদ্যা ওলাইছে সেইটো মানে সকলো ঠাইতে পোৱা নেযায়। সেইবাবে আমি এনেকুৱা বিপদৰ সন্মুখীন হ'ব লাগে
হয় হয় নিশ্চয় নিশ্চয় বাৰু কওকচোন ভাত কিহে খালে
ভাত খালো মই পঁইতা ভাত তাৰপিছত আলু পিটিকা গৰৈ মাছৰ
হয় হয়
তাৰ পিছত আপোনাৰ লগতে লোকেল মুৰ্গী এটা আছিলে ঘৰৰ বুজিছে কালি মানে সেইটো কাটিলো সকলোৱৰে গাটো বোলে দুৰ্বল দুৰ্বল লাগি আছে
হয় হয়
তাৰ পিছতে মোহাৰি মোহাৰি খাইছো
হয় হয় নাই নাই ঠিকে আছে
আপুনি কি দি খালে?
এ মই ইমান বিশেষকে একো নাই বুজিছে আমাৰ মানে কি হ'ল আজি পইতা ভাতকে খাই দিলো
এইটোৱে গৰমত গৰমত এটাই বস্তু এটাই ঔষধ আছে এইটো আছে পঁইতা ভাত বুজিছে গোটেই গাটো সতেজ আৰু ঠাণ্ডা কৰি ৰাখে